টোপা
অ', কি কৰি আছা তুমি?
মই আছোঁ ৰ'বা, এনেই বহি আছোঁ তুমি।
ময়ো এনে আছোঁ ৰবা।
অ', চাহ খালো ৰবা, তুমি খালা?
অ', মই কফিকে খালোঁ।
অ', চা নোখোৱা নেকি তুমি?
মানে চাহ খাওঁ, কেতিয়াবা কি খাওঁ।
অ', অ'। মানে আজিকালি কিছুমানে চাহ নাখায় ন বহুতে কফি বা
হয়, নাই মই চাহতো খাই ভাল পাওঁ, কিন্তু মানে আজি খাব মন গ'ল কফি। সেইকাৰণে মানে আজি মই কফিকে খালোঁ।
অ', অ', ঠিকে আছে বাৰু খাব লাগে কেতিয়াবা মাজে সময়ে ন ভাল লাগে।
কি কৰিলা পিছা আজি?
আজিৰ দিনটোত কি কৰিলোঁ মানে মই কিবাকিবি, ধৰা পাকঘৰত বনালোঁ। তাৰপিছত তোমাৰ তেনেকেই আৰু অল, অলপ সময় মোবাইল চালোঁ।
হয়।
অলপ সময় কম্পিউটাৰটো চলালোঁ তেনেকৈ বিজি হৈ আছোঁ আৰু ব্যস্ত হৈ আছোঁ।
মই ঘৰে আছোঁ ধৰা ৰাতিপুৱা উঠি কেনে ধৰা ভাল লগ কথা। বনাই কিনে
সেইটোৱে, হুম‌ তাকে।
চালপত
কি কৈছা?
মানে কি কৰি ভাল পোৱা?
মই এইটো বাৰু খালী টাইমত, তোমাৰ মোৰ মোবাইলটোকে চোৱা যায়, আৰু ক'ব গ'লে।
হয়, আজিকালি ক'ব গ'লে চবে মানে মোবাইলটোতে ব্যস্ত আৰু।
অ', সেইটোয়ে মোবাইলটোতে ব্যস্ত হৈ পৰিছে চবে।
আগত যদি মানুহে এনে থাকিছিল, তেনেহ'লে ছবি কৰিছিল। আঁকিছিল ন, ছবি আঁকিছিল কাপোৰ চিলাই কৰিছিল। সেনেকুৱা কাম কৰিছিল হাতৰ কাম কৰিছিল কিন্তু আজিকালি চাবাচোন ফ্ৰী টাইমত মানুহে যদি এনে খালি টাইম থাকে মোবাইল তোকে চাই তেনেকে মানে স সময় খিনিয় তো যাই ন।
অ', সেইটোয়ে তেনেকুৱাই হ'ল। কৰিছে আজিকালি মানে চব ইণ্টাৰনেটৰ যুগ। ইণ্টাৰনেটত সকলো ব্যস্ত হৈ পৰিছে।
হয়, হয় বত হয় বাৰু। মানে ইণ্টাৰনেটটো হৈ ভাল আছে এতিয়া অ', ইণ্টাৰনেটটো ভাল হয়। বাৰু তো ইমান মানে চলাব জানিলে ভাল বাৰু।
অ', নিজক বচাই মানে চলাব জানিলে আৰু তুমি তোমাৰ কাৰণে ভাল কিন্তু উ
হয় নিজে মানে গ তুমি এইটো বস্তু জানা কৰিব জানা চলাব সেইকাৰণে ভাল। কিন্তু কিছুমানে আৰু এনে চলাই দিয়ে ন। সাহতৰ লগতষ্টেমো হৈ যায় মানে বহুত ধৰণৰ কেচ হৈ যায়।
উম।
সেইটো কাৰণে সেইটো কাৰণে অলপমান ভয় আছে দিয়াচোন।
উম মানে নিজৰ। নিজে অলমান মানে জানি বুজি লৈ কোনটো ভাল কোনটো বেয়া নিজে অকণমান। জানি কৰিব লাগে আৰু ন বেয়া কামটো কৰ। কৰিব নালাগে বহুতেতো ইণ্টাৰনেটৰ পৰাই কিমানখিনি বেয়া বেয়া কামত ইউজ কৰি থাকে ন বেয়া কামত ব্যৱহাৰ কৰি থাকে সেইটো বস্তু কৰিব নালাগে সেইটো বেয়া নিজৰ কাৰণে বেয়া সেই বস্তু
হয় মানে কিছু মানে চাবাচোন আকৌ। অহ ইণ্টাৰনেটৰ যোগেদি মানে বহুত পইচাও কাম কৰি আছে। ধৰা তোমাৰ ফেচবুকে হওঁক ইউটিউবে হওঁক মানে বহুত ধৰণৰ। সামাজিক মাধ্যমৰ যোগেদি।
উম।
সেনেকে বহুত মানে কি কৰি আছে।
উম সেইটোৱে। আজিকালি মানে মানুহ বিলাকৰ মন বোৰো ধৰিব নোৱাৰি। সকলোবোৰ সলনি হৈ গৈছে ন মানুহ মনবোৰ মানুহৰ। ইমান এটা ভাল নহয় কিছুমান মানুহ মানে সকলোকে বিশ্বাস কৰিব নোৱাৰি দিয়াচোন আজিকালি। নিজৰ পৰিয়ালৰ মানুহতকৈ পৰিয়ালৰ মানুহকে। পৰিয়ালৰ মানুহকে আজিকালি বিশ্বাস কৰিব নোৱাৰে তেনে।
হয়তো ঠিক কৈছা কিছুমান লগৰোতো এনেকুৱাই আছে ন। যোৱাই। কিছুমান লগৰ সেনেকুৱা আছে ধৰা তুমি ক'লা চব খিনি কথা গোপনীয় কথা খিনি বিশ্বাস কৰি কেনে পিছত চাবা সেই মানুহজন সলনি হব হৈ কেনে ধৰা তোমাৰ গোপনীয় কথা খিনি বেলেগক কল মানে সেইটো কাৰণে বেয়া দিয়াচোন সেইকাৰণে মানে ধৰা। তুমি বন্ধু বান্ধৱী বনোৱাৰ আগত মান অ টাইম চাইম লৈ কেনে মানে ভালকে বুজি কেনে সেই বন্ধুতো গড় ভাল। পিছত নহ'লে এইটো চাবা তোমাৰ। তে নহলে সেইটো বস্তুতো হৈ যাব যে কিয় বিশ্বাস ক ক ক কৰিলো বা কিয় ইয়াৰ লগত বন্ধুত্ব হল মানে সেইবোৰ লৈ পিছত নিজে পস্তাবলগীয়া হয়।
অহ আজিকালি। বন্ধু বৰ্গৰ পৰাই মানে কিছুমানে এনেকুৱা বিশ্বাস ঘাটকতা পায় যায়। তাৰ ফলত ধৰা কিছুমানে বেয়া কামো হাতত লব লগীয়া হৈ যায় ন নিচ নিজৰ জীৱন শেষ কৰি দিবলগীয়া হয় যেন তেনেকুৱা কথা।
হয় তুমি ঠিক কৈছা ইয়াত। কিয় সেনেকুৱা দিয়া চোন এতিয়া কৰি গধূলি হোৱাকে বনাব লগা কিছুমান আমাৰ। ইস্পষ্টহে আও ভালে আছিল ন সেইখিনি মানে। অহ সেইখিনি মানে সেইখিনি বিশ্বাসেই আছিল বহুত আৰু এতিয়া তুমি ধৰা। ইস্ক কলেজতে হওঁক বা কিবা আজিকালি চাবাচোন তোমাৰ। অ সামাজিক মাধ্যমৰ মানে কি জৰিয়তে বহুতো। বন্ধু থাকে বা বান্ধৱী থাকে হয় নে আৰু চাবা এনে কুৱা তোমাক এনেকুৱা এনেকুৱা কথা কব মিঠা মিঠা কথা কব তুমি ভাবিবা নাই ই মোৰ মানে। বন্ধু ভাল হ'ব আন কি ইয়াত তোমাৰ গোপনীয় কথাখিনি কোৱা ভাল লগ পিছত চাবা তোমাৰ চব খিনি গোপনীয় কথা শুনি বা তোমাৰ সেনেকুৱা। ধৰা কিছু ধৰণৰ মোবাইলৰ। পাছৱৰ্ড লৈ কেনে তোমাৰ ধৰা মোবাইলটো হেক হেক কৰে যে।
আজিকালি ইণ্টাৰনেটৰ তোমাৰ। সমানখিনি ধৰা বেয়াও ব্যৱহাৰ আছে আৰু ভাল ব্যৱহাৰো আছে। নিজে জানিব মানে- নিজে জানি ব্যৱহাৰ কৰিলে তোমাৰ ভাল আৰু ন' ভালখিনি জানিব লাগে, বেয়াখিনি-
হয়।
হাতত লোৱাতকে যদি তুমি ভাল খিনি লৈ পেলাই যদি তুমি আগবাঢ়ি যাব পাৰিবা, আজিকালি পঢ়াৰ ক্ষেত্ৰতে কিমান- খিনি সুবিধা হৈছে ন', অনলাইন ক্লাছৰপৰা আদি কৰি তুমি কিবা এটা বস্তু ধৰা তুমি কিবা এটা বস্তু বনাবই খুজিলা, খাদ্য এটা তুমি ইণ্টাৰনেটৰ মানে ইউটিউবতে চাব পাৰা, মোবাইলতে চাব পাৰা তেনেকুৱা আৰু।
হয়, এইটো ঠিকেই কৈছা, মানে মোৰ মত সেইটো তেচোন এতিয়া চোৱা ইণ্টাৰনেটটো চলাব জানিলে ভাল বাৰু। এতিয়া চোৱা আমাৰ মানে এটাই মানে ভাল হৈছে ইণ্টাৰনেটৰ যোগেদি যদি তোমাৰ ঘৰৰ মানুহ কোনোবা মানে বহুত দূৰ-দূৰত থাকে হা? ধৰা হোৱাটছএপৰ জৰিয়তে তেওঁক তুমি ভিডিঅ' কল বা ধৰ আজিকালি যদি কিছুমান ডকুমেন্টত মানে কি কৰি যায়, ঘৰত থৈ যায় ত' আমি হোৱাটছএপৰ জৰিয়তে সেইজন মানুহক আমি মানে ডকুমেন্টো কি কৰিব মানে ফটো উঠাই কেনে, পাৰো দিব কাৰণে, মানে এইটো বহুত মানে সহায়ক হয়, যেনেকুৱা তোমাৰ আজিকালি তুমি জানাই চাগে চাবা আজিকালি এজন মানুহে যদি আৰু এখন জাগাত যায় যদি কিছুমান ক্ষেত্ৰত পইচা মানে কি হৈ যায় হা, তেতিয়া ঘৰত ফোন কৰে। বা লগ বন্ধুক ফোন কৰে তেনেকে আজি কালি অনলাইনতে কি কৰা হয় ন' পইচাখিনি দিয়া হয় মানে। টো কাৰণে ভাল হৈছে কিন্তু এটা ক্ষেত্ৰত ধৰা তোমাৰ বেয়া হৈছে। তোমাৰ এনেকে ধৰা কিছুমান স্কেমো হৈ যায়। তোমাৰ মানে বেংকৰ যোনখিনি জমা ধন থাকে, সেইখিনি চাবা আজিকালি এটা অ' টি পি দিয়ে তোমাৰ মানে গোটেই বেংকৰ পইচাখিনি
উম, সেইটোৱে আৰু, মানে মানুহে উম, অ' হয় তুমি ঠিকেই কৈছা, মানে কি ক'ম আৰু আজিকালি মানুহৰ বিশ্বাস কৰিবলৈকে টান হৈ গৈছে। মানুহৰ মানে আজিকালি ধৰা বহুত মানুহে মোবাইলতে ব্যস্ত হৈ পৰিছে তাৰফলত পৰিয়ালকো পাহৰি গৈছে ন' কিছুমানে? উম, সেইটোৱে আৰু। হেল্ল'। হেল্ল'। শুনি আছানে বাৰু?
কি মানে ধৰাটো নিজে
উম, সেইটয়ে নিজে সতৰ্ক হ'ব লাগে আৰু, সেইয়ে তাকে মানে নিজে সতৰ্ক হৈ থাকিলে আৰু ভাল, আৰু নিজৰ কাৰণে ভাল। সেইটোৱে আৰু। নিজৰ নিজৰ কামখিনি কৰি আগবাঢ়ি যাব লাগে আৰু। দিয়া বাৰু হ'ব দিয়া, তোমাৰ লগত কথা পাতি ভাল লাগিলে। আজিলৈকে ৰাখিছোঁ দিয়া।